হেল্ল', অ কি কৰিছ?
বনাই আছো।
আহ ভাত বনালি?
বনাই আছো।
অ কি বনালি?
মই দালি বনালো কঁঠাল গুটি দালিত দিছো, তাৰ পিছত বেঙেনা আলো ভাজীছো। খালীয়ে?
আহ। এ ৰাতিপুৱা বনাই পেলাই থৈ দিলো আৰু। আৰু খাই দিলো আ এতিয়া কি কৰিমনো আৰু। বাৰে বাৰে বনাই থকা নাই । কিনো বাৰে বাৰে বনাই থাকিম। হা? ফুৰিবলৈ যোৱা নাই ক'তো, ক'তো প্ৰগ্ৰেম নাই বাৰু এতিয়া।যাম আ এই ৰ্কেদিনতে কেনিবা। চিনেমা চাবলৈ যোৱা কথা আছে যাম এইকেইদিনতে। লগৰ কেইজনীৰ লগত।
লগৰ যাব?
অ যাম বুলি কৈছে।
হয়।
অ' ওলাবি।
কিন্ত ত ঘৰ ফালে
গলে ওলাবি বৃহস্পতিবাৰ মানে যাম বুলি ভাবিছো। অনলাইনতে টিকেটটো কাটিব লাগিব।
বাৰু মই ঘৰত সুধ কৰি লওঁ, যাবলৈ া য হৰি হৈ যায়, তেতিয়া ময়ও যাম মোৰ যাওঁ যাওঁ লাগি আছে
অঁ ভাল হৈছে বোলে, চিনেমাখন বোলে চাব লাগিব
অ চিনেমাখন চাম বাৰু কিন্তু এনেই গৰম বন্ধত এবাৰ ফুৰিবলৈ এবাৰ কুবলৈ যাম ওলাবি? পাৰ্ক পাৰ্কলৈ যাম আৰু এইবলাক হেৰি আ অগ্নিক
অঁ তাৰপিছত কয় মন্দিৰলৈ যোৱা কথা আছিলে মন্দিৰ যাম বুলি ভাবিছো এতিয়া কেত দিয়া যোৱা হয়। হাত হাতটো গৈ লওক, হাতটো যোৱাৰ পাছত যাম আৰু, হাত লাগিব এতিয়া নহয় বাই সেই সাত চাত ভাঙা পিছত যাম আৰু অঁ
অঁ অঁ, তাৰপিছত এই হেৰি, এইটো কি বুলি কয়, এই হেৰি যে এইটো কি কণ কাৰণে কি যে
অ সেইখনে এইফালে আছে ঢেকীয়াাজুলি ফালে আছে বহুত দূৰ অঁ আমাৰ ইয়াত কালি কোনোবা কোনবা গৈছিলে! এনে বহুত ভাল বোলে সেইখনতে মানে চব ফেচিলিটি পায় আৰু! অসমীয়া, খানা খাব পাৰি অসমীয়া খানা খালে পইচা দিব লাগিব আনখনে কিমান দিব লাগিব। বোলে
ৱাই দিয়ে পইচা দেখোন ।
দিব মানে যোৱা মানে অহ লকোনে চব খাবলৈাগিব পাবি আৰু। তাৰমানে বেলেগে খৰচ কৰিব নালাগে আৰু।
তাতে ভিতৰতে আৰু?
অঁ! তাতে খাব পাৰি চব, খালি পইচাটোহে লাগে আৰু।
সেইটো চব কথা ন যাম বাৰু পইচাটো বাৰু চিন্তা কৰিব নালাগে বাৰু গৰমৰ মাহটো আমি ঘূৰিম বুলিয়ে লৈছো।
উম
ফুৰিম জেগা চেগা চাম হা
পইচা লও চিন্তা কৰিলে ঘুৰিবলৈ
তাকে আকৌ এতিয়া কিবা জেং, বিহু পাৰ্টি ওলাইছে যে
অ সেইটো দেৰি আছে বাৰু এতিয়া নহয়। এতিয়া ৰেজিষ্ট্ৰেচন, কৰি আছে মানুহ বিলাক কে ইমান দেৰি হোৱা ঠিক নাই আৰু উ
মোৰ নামতো দি দিব পাৰিলে মইও গলো হয়।
হ হা
মোৰ নামটো দিয়া হাতত ময়ো গলো হয় মই এতিয়া নাজানো নহয় হৈ আছে বুলি তাত কোনোবাই।
অ দিব পাৰিবি এতিয়াও মানে নামভৰ্তি কৰা নাই ন নামভৰ্তি কৰিবহে কৰিলে ৰাতিপুৱা মানুহ আহিব শিকাবলৈ শিকালে মানে আৰু তেতিয়া দেৰিকে হ'ব এতিয়া নহয় আহা বছৰ মানে হ'ব পোৱা আৰু
অহা বছৰ দেৰি আছে তেতিয়াহ'লে উম আমি মই হেৰি অ সাতাইশ চনলৈ ধেইদিন আছে
উম এই মানুহ বিলাকে পইচা বিলাক দি আছে এইবিলাক হেৰিয়াৰ কাৰণে দি আছো ব অ লৈ আছো পইচা বিলাক আৰু এজনীজনী
ৰেজিষ্ট্ৰেচন কৰা পইচা লৈছে আৰু অ পইচা মানে তই মানে হেৰি কাম খিনি কৰিছ আৰু
অ মই কৰিছো আৰু বেলেগ এজনীয়ে কৰিছে মোক বেলেগে লিংকটো দিছা মানে সেইজনীক মই পইচা খিনি উঠাই পেলাই দিব লাগিব সিহঁতে কৰিব কৰাৰ পিছত মানে গুৱাহাটীৰ পৰা মানুহ আহিব ইয়াতে শিকাবলৈ
ঠিকে আছে, তেনেকোৱা কামত জৰিত থাকিলেও ভাল। মানে কিবা এটা, এ কিবা এটা নহয় কাম এটা কৰি মানে জড়িত থাকিব লাগে, মানে এনেই থকাতকৈ কিবা- কিবি কামত জড়িত থাকিব লাগে কিবা- কিবি বনোৱা কৰা এইবিলাক মানে, এ', মানে,
চবফালে থাকিব, অ', চবফালে থাকিব লাগে কিছুমান মানুহতো কিমান এনি -টাইম ইটো- -সিটো কাম কৰিয়ে থাকে।, কিছুমান মানুহে,
অহ ', তো মইতো কৰিয়ে থাকো বাৰু ঘৰত। যিটি কাম বিলাক, চিলোৱা কৰা, বনোৱা কৰা, কিবা-কিবি এইবিলাক কামত ব্যস্ত হৈ থাকো বাৰু মই এনে, নাথাকো বাৰু খালি ঘূৰি ফুৰি থাকিলে লাভ নাই ন', হয়, খাই বৈ। ঘৰত নিজৰো এটা পকেট খৰচ লাগে বা কিবা, লাগে ঘুৰিবলৈ গলে যাবলৈ হলেও নিজৰ মানুটোক খোজাতকৈ নিজেই পইচা কেইটামান হাতত লৈ গলে ভাল লাগে, আৰু ন', যাব, পাৰি তেনেকে আ, '- মই মানে, হা',
টাইম হ'ল নেকি?
নাই হোৱা হেৰি, - এইটো কি বুলি কয় এই, '- ফুৰিবলৈ যদি যাও তেতিয়াহ'লে মোকো কবি মই যাম একেলগে চিনেমা- তিনেমা চাবলৈ গ'লে। চিনেমা চাবলৈ গলে, - তেতিয়া মই হেৰি ঘৰৰ পাই, - ওলাই যাম, তহন্তক তাতে লগ ধৰিম। লেওঁ চাৰিয়ালিত হে চুৱা হব চাগে ন-
অ', চাৰিআলিটো অ', চাৰিআলিতে ভাল।
উম', মোক ক'লে মানে মই যাম এইফালৰ পৰা ওলাই।
চাৰিআলিতে চাম আৰু আমাৰ ওচৰ হল চাৰিআলিতে ভাল আৰু। অহ,
সেইটো টাইমতে ওলাই যাম মই মোক ফোন কৰিলেই হ'ল - যে, ইমান টাইমত পাই যাবিহি, মই তাৰপিছত তাতে লগ ধৰিম, লগ ধৰি পেলাই চাবলৈ যাম ।চাবলৈ গৈ, গৈ মানে আমি হোটেলত সোমাম। কিবা-কিবি খাম। খাম টাউনত ঘূৰি-কৰি আহিম এনে হেৰি, ছোৱালী ভাল।
অ', ভালেই-ভালেই।
এনে কিবা- কিবি হৈছে নেকি তাইৰ?
অ এই কিবা আছে লেঠা লেঠা হৈ আছে এতিয়া দেৰি আছে বাৰু এতিয়া পাঁচ মান হৈছে আৰু
আহিব নে ঘৰলৈ
অ আহিব আহা মাহত
উম আহিলে আমাৰ ঘৰকো লৈ আনিবি ফুৰা চকা কৰিব মনো ভাল লাগিব তাই উম এনেকুৱা হেৰিয়াত থাকিলে অকণ ঘূৰিব ফু ফুৰিলে ভাল লাগে তেতিয়া আমি বা আমাৰ ঘৰলৈকো আনিবি আমি যাম এতিয়া কেনেকে তাইকো ফুৰাই চকাই আনিমগৈ চাৰি ধৰক ফুৰিবলৈও বিচাৰে ন এতিয়া এনেকুৱাত ল মন কৰে অকমান
উম সেইটোইটো
ঘূৰাই তাইকো অকমান ফুৰাব পাৰিম ইফালে পেলে নিব পাৰি মন্দিৰ চন্দিৰ ঘূৰাব পাৰিব
যাবগৈ গৰমহে যি পৰিছে উম গৰম বহুত পৰিছে ।
বেছি গৰম নাই সিহঁতৰ তাত বেছি গৰম গুৱাহাটী ফালে আৰু তাইতো বহুত গৰমেই পাইছেগৈ আৰু এনেকুৱা সময়ত তাই আৰু গৰম লাগিব
গৰম লাগিবতটো সেইটোৱেইটো ।
সময়ত গৰমতটো বেছি হ'ব আৰু তাতো তাৰ যিডোখৰ জেগাত আছে আৰু গৰম
উ উ তাকেইো আৰু এইটোইটো
ঠাণ্ডাই
অহ
বতৰটো ভালেই । কৰিছে বাৰু
এ গুৱাহাটীতো সেই মানে গৰমতটো ইমান নাই গৰম কাটিলেও মানে লাইনটো তাত নাযায় ন । আমাৰ ইয়াতে লাইন গৈ থাকে
হলো এইবাৰ ইমান লাইন যোৱা নাই । এইবাৰ লাইনটো বেছি কটা নাই এইবাক মানে বাৰু বৰষুণটো কম যে
গৰমটো ইমান পৰা নাই বিশেষকৈ এতিয়ালৈকে পৰা নাই গৰমটো ইমান
পৰিব কিন্তু বৰষুণতো যিমানে কমাব সিমানটো লাইনটো নাকাটে বৰষুণটো বাঢ়িলেহে লাইনটো কাটে মানে বৰষুণ ।
আহ হি বৰষুণ পৰাৰ লগে লগে লাইন কাটিয়ে দিয়ে
বতৰ তোৰ লগত কথা বতৰটো ঠিক থাকিলে লাইন নেকাটে
নাই আকৌ বৰষুণটোও লাগে নহয় বৰষুণতো লাগিবই আকৌ খেতি বাতিৰ কাৰণে খেতিয়ক বিলাকৰ দিগদাৰ হয় ন হয়
এইবাৰতো বৰষুণ দিয়াই নাই বহুত কমেই দিছে দিব এইটোৰ এ জুলাই আগষ্ট এই দুমাহ পুৰা বৰষুণ দিব এই দুমাহ পুৰা বৰষুণ দি পুৰা মানে মানুহক একেবাৰে হেৰি কৰি দিব
জুলাই আগষ্টত দিব
আগষ্টত বৰষুণ দিব তাৰপিছত ছেপ্তেম্বৰৰ পৰা বৰষুণ । এইবোৰও তাৰ পিছত পূজাৰ সময় আহি দে আৰু
অ তাকেইতো উহ উহ বৰষুণ এৰি আহিব তেতিয়া
ছেপ্টেম্বৰলৈ বৰষুণ এৰিয়ে দিব আগষ্ট তাতে শেষ হৈ যাব বৰষুণ
আহ অ অ
ছেপ্টেম্বৰৰ পৰা আৰু বৰষুণ চৰষুণ নাই আৰু অকমান গৰম পৰিব আৰু তাৰপিছতে আৰু অকমান অকমান ঠাণ্ডা পৰিব আৰু সেইকেইটা দিন আ ভাল আৰ পূজা সময় আহি গ'ল আৰু পূজা সোমাই দে অ মা কাপোৰ কিনা কাপোৰ কিনা পূজা চোৱা ন কাপোৰ কানি কিনা ধান্দা আহি আহিয়েই গ'ল
উম
মই ভাবিছো এইবাৰ কাপোৰ কিনাৰ আগতে মই ভাবিছো নিজেই কিবা কিবি কাম এটা কৰি পইচা কেইটামান গোট গোটাই লঁও গোটাই কিনে নিজৰ খৰচটো নিজে নিজ উলিয়ালম নিজৰ খৰচটো নিজে উলিয়াই দিলে ঘৰত খুজিব নালাগে আৰু ঘৰত খোজাৰ প্ৰয়োজন নাই হয় নহয় তেনেকে মই মই যেনেকে কা ঘৰত কাম কৰি পইচা গোটাই আছো তেনেকে বেলেগেও নিজেও কৰিব লাগে কিবা কিবি
কৰিব লাগে সেইটোয়েতোৰ কাপোৰ চিলালেই ঢেৰি পইচা ওলাই যাব
উম
তোৰ কাপোৰতে ধেৰ পইছা ওলাই যাব কাপোৰ আহিয়ে থাকে ন অৰ্ডাৰ বিলাক
মই যে পূজাত এবাৰ দোকান চোকান দিওঁ নেকি পূজাৰ সময়ত এইবিলাক কিবা কিবি অহ কিবা কিবি বস্তু বস্তু বিক্ৰী কৰা দোকান খোৱা বস্তু বা এইবিলাক খেলা বস্তু তেনেকে দোকান এখন দিম বুলি ভাবিয়ে থৈছো চাওঁ যদি সুবিধা হয় গৈ মই দোকান এখন দি দিম চাগে দোকান এখন দি দিম দোকানখন দি পেলাই ধৰক পূজাও চোৱা হ'ল দোকানো হ'ল নিজৰ কামানি এটাও হল পূজা বুলি যিটো পইচা খৰচ হয় সেইটো কামানি কৰি পইচাটো টো উলিয়াই ললে নিজৰ, এটা হেৰি হ'ল।